হেল্ল, অঁ শুনিছনে।
শুনিছোঁ শুনিছোঁ মোৰটো শুনিছঁ।
অঁ শুনিছো শুনিছো কওক।
অঁ কি কৰি আছ?
নাই এনেই কিবা এটা অনলাইন চাই আছিলো বাতৰি এটা।
অঁ অঁ অঁ হে হেৰি ময়ো অলপ আগতে বজাৰ গৈছিলোঁ। অফলাইন, তাপিছত সেই বস্তুটো মানে ইমান দাম হৈ গৈছে আজিকালি, বিচাৰি মানে নিজে যাওঁ ন, হলোও কম দামত বিচাৰো আৰু। বস্তুটো, কিন্তু বিচাৰিয়ে নাপায় বস্তুটো
অঁ, আজিকালি মানে এই অফলাইন দোকানবোৰত মানে দোকানত গলে মোক টো বহুত দাম লয়। কিন্তু সেই ছেম বস্তুতটো যদি তই অনলাইন চাও ন, তেতিয়া অনলাইন আমি বহুত কমত পাই যাওঁ। সেই হিচাপে বহুত প্ৰায় মানুহখিনিয়ে অনলাইন বস্তু আনিব বেছি ভাল পাওঁ আৰু।
উম উম উম। সেইদিনাই মই এই অফলাইন নহয় অনলাইন পৰা বস্তু লৈছিলো। কিন্তু বস্ত টো এতিয়াতো গৰম দিন ন কেনেকুৱা গৰম দিন কটনৰ কাপোৰটো পিন্ধিলে বেছি ভাল। এ মই কটনৰে দিলো বস্তুতটো কিন্তু মানে আহিছে কিবা পলিষ্টাৰ সেনেকুৱা টাইপ আহিছে। ইমান বেয়া কাপোৰ আহিছে, মানে স্কেম হৈ গৈছে আৰু।
অঁ, সেইটো মানে অলপ চলে, এতিয়া অনলাইন চাবি, যে অনলাইন মানে কি আমি কাপোৰ চাব নাপাওঁ ন হাতেৰে, লালি লা লাৰি কিনে, ত' এই বস্তুতটো চল চলে মানে, এতিয়া তো অফ লাইন আমি সেইখিনি চাব পাৰো মানে আমি জানো আৰু যে এইটো কাপোৰ ললে ভাল হ'ব বা এইটো কাপোৰ ললে বেয়া হ'ব। কিন্তু এতিয়া তাতে আকৌ চাব গলে আমি অফলাইন দুগুণনা বেছি দিব লগা হৈ যায় ন সেইটো কাৰণে আমি অনলাইন কিনো। এতিয়া কাপোৰৰ ক্ষেত্ৰত মানে মোৰ হিচাপতো আমি বহুত চাই চিতি কাপোৰ খিনি লব লগাও হৈ যায় মানে।
উম উম উম আজিকালি তো সেনেকুৱাই আৰু চাই চিতি ললে বেছি ভাল। কি সেই অনলাইন ল'লেতো মানে সময়টো বাচি যায়। আৰু ঘৰতে দিব আহে আৰু কম দামতো পায় আৰু আৰু যি বিচাৰোঁ তাকে পাই যায়। সেইটো কেতিয়াবা সেই প্ৰব্লেম দেখাইটো ৰিটাৰ্ণ নহয় কিবা নহয় সেনেকুৱা বহুত কিবা প্ৰব্লেম দেখায়। কিন্তু অনলাইন, যদি অফলাইন তই যাৱ? এ চাবও পাৰ বস্তুটো। চুই কিনে চাব পাৰ। কেনেকুৱা, কি হয়। যিটো লাগে তোক। যিটো কাপোৰ কাপোৰ লাগে, সেইটো ল ল'বও পাৰ। কিন্তু তথাপিও মানে কি, সময়টো বেছি যায় তাত। খৰচ পাতি অলপ বেছিয়ে হয়, লাগাতকে। তেনেকুৱা কথ কথা আৰু কেতিয়াবা কালাৰৰ কালাৰৰো প্ৰব্লেম হয়। যিটো কালাৰ তই বিচাৰ, যিটো তোৰ পচন্দ কালাৰ, সেইটো নাপাৱ তাতে। সেনেকুৱা কথা হৈ যায়। আৰু বহুত বিচাৰিব লাগে মানে। এটা বস্তুৰ কাৰণে বহুত বিচাৰিব লাগে।
অঁহ, সেইটোতো হয় বাৰু। কিন্তু এতিয়া অনলাইন মানে, সেইটো পুতু কে পাই যাওঁ ন। কিন্তু তাতে আকৌ, এতিয়া কথাটো হৈছে -আজিকালি অনলাইন হোৱা কাৰণে বহুত দোকান -চোকানবোৰ বন্ধ হৈ গৈছে ন। অ অফলাইন বিজনেচটো মাৰা খাই আছে। এতিয়া, অনলাইনটোতো চবেই চলাব নোৱাৰে ন। ত' সেইটো এটা বেয়া কথা হৈছে। কিন্তু এতিয়া মানুহখিনিয়ে যোনটো বেছিকে ভাল পায়, সেইটোৱেতো এতিয়া উ মাৰ্কেটত আহিব ন।
ত' সেই কথাটো
হ'লেও মানে কি আৰু, ঘৰত বহিয়ে বস্তুটো পাই আৰু। সহজ হৈ গৈছে। সেইটো কাৰণেতো মানুহৰ কিমান বেমাৰো হৈ গৈছে। সেইতো খ' যাবই নিবিচাৰে, দোকান ওলাই কিনে। এচিৰ তলতে বহি থাকিব। সেইয়ে কৰি থাকিব। সেনেকুৱা আৰু। ঘৰতে থাকিব আৰু। দে -খাই নোপোৱা যায়, সিহঁতক বাহিৰলে।
তাকেহ। হেইটো হ'লেও বেয়া হৈ যায়। কিন্তু এতিয়া কি ক'বি আও। এনেকুৱা, এনেকুৱাই হয় মানে।
কিন্তু, আৰু কি কেতিয়াবা ভাল হয় কি- অ'কেজন লৈ কিনে যে, যিবোৰ ডিচকাউণ্ট যিবোৰ চলে আৰু। তেতিয়া ভাল আকৌ। দি, কম দামতে বহুত কিবাকিবি কিনি লৈ যাব পাৰি। কিন্তু অব, অনলাইন, অফলাইনতো সেইটো বস্তু নাপায়। ইমানটো ডিচকাউণ্ট নিদিয়ে আৰু। যিমানে যি নহওঁক। দিব, টেনপাৰ্চেন্ট, টুৱেণ্টিপাৰ্চেণ্ট সেনেকুৱা দিব। কিন্তু ইয়াতেটো বহুত কিবা ফিফটিপাৰ্চেণ্টনলৈও দি দিয়ে আৰু, সেনেকুৱা।
তাকে, এতিয়া -এতিয়া তই চাব গলে, হেৰি অঁহ এতিয়া তই যদি চাব যাৱ, অনলাইন- অফলাইন আমি বহুত কমত মানে অ' অনলাইন আমি বহুত কমত পাওঁ ন। ডিচকাউন্টত পাওঁ ন। অফলাইন সেই বস্তুতো নাপাওঁ। কিন্তু অফলাইনত আমি দোকানত যাই, কাপোৰতো চাই-চিতি, পিন্ধি-মেলি পিনে আহিব পাৰোঁ। এতিয়া অনলাইন বহুত জাগাত চলে, কিবা ছেল চলি আছে তই বস্তুটো অৰ্ডাৰ দিলি। তোৰ তাত ফিটিং নহ'লে কাপোৰতো, তই ঘূৰাব লাগে। তই ঘূৰাব নোৱাৰ। সেই বস্তুটো বেয়া হৈ যায় আৰু একফালে।
অ'হ। সেইটো বেয়া হৈ যায়।
সেনেকে চাব গ'লে আৰু
অহ। আৰু মানে কি সেই, অনলাইনটোতো চৌবিশ ঘণ্টাই চলে আৰু। সেইটো আমি যি তিয়াই-তেতিয়াই মন গ'লেই দি দিব পাৰোঁ। ৰাতিও দিব পাৰোঁ, এনেকুৱা। কিন্তু অফলাইনতো আমি এটা টাইমলৈহে খোলা থাকে ন! দোকানবোৰ। সেইটো প্ৰব্লেম হৈ যায়। অ', যদিওঁ মানে মন পছন্দৰ চুয়চ হ'বলে এটা কাপোৰ আনিবলে মন যায় তথাপিও মানে আমি যি তিয়াই-তেতিয়াই যাব নোৱাৰোঁ ওলাই কিনে, দোকানটো এটা টাইমলৈ বন্ধ হৈ যায় আৰু। সেইটো প্ৰব্লেম হৈ যায়।
অহ, সেইটোতো হয় বাৰু কিন্তু এতিয়া এতিয়া তই চাব গ'লে, অফলাইন আমাৰ অ' চৰী, অনলাইন আমাৰ ঘৰত দি যায়। সেইটো ভাল বাৰু। কিন্তু অফলাইনৰ বস্তুটো এতিয়া আগৰ পৰাই যোনটো বস্তু চলি‌ আহি আছে যে আমি যায় দোকানৰ পৰা কিনো, আমাৰ মাহঁতে দোকানৰ পৰা কিনে ন সেইটো মানে ভালকে চলে ন এতিয়া মাহঁতে ঠগ নেখায় মানে এতিয়া মাহঁতে আমাৰ যদি অনলাইন বস টো দিয়ে, কেতিয়াবা ঠগো খাব পাৰে সেই বস্তুটো বেয়া হৈ যায় আৰু।
মোৰে মাইক একবাৰ এন কুৱা মানে ঠগ খাই গৈছে আৰু হ'লেও ৰিটাৰ্ণো কৰিব নোৱাৰে সেই বস্তুটো। এইটো কেনেকুৱা প্ৰব্লেম এটা হৈ গৈছে তাৰ পিছত এইটো পিন্ধিবও নোৱাৰোঁ, ৰিটাৰ্ণো কৰিব নোৱাৰোঁ সেনেকে পৰি থাকে আৰু কাপোৰবোৰ সেনেকুৱা হৈছে। সেইটো মানে ঠিক কৰিব লাগে আৰু। ৰিটাৰ্ণটো এটলিষ্ট মানে আ ভালকে দিব লাগে আৰু যিয়ে নহওক। আৰু যিবোৰে মানে এইটো ক'ম, দৰ দাম কৰিব পাৰে তেওঁলোকৰ কাৰণেহে অফলাইনটো বেছি ভাল। নহ'লে যে আমিবোৰেটো গ'লে আৰু মানে সেইয়ে আৰু। আমাকতো লোকচানে হৈ যাব বহুত, দোকানীৰতো লাভ হ'ব, আমাৰ লোকচান হ'ব। তেনেকুৱা হৈ যায়। মইতো সেই অনলাইনটোৱে বেছি প্ৰিফাৰ কৰোঁ আৰু। যিমান দামত লাগে, সিমান দামতে পাই যায়। কম দামত লাগিলে কম দাম, বেছি দামত লাগিলে বেছি দামত পাই যায়। দৰ দামো কৰিব নালাগে সেনেকুৱা ভাল আৰু কেতিয়াবা।
উম, সেইটো হয় বাৰু কিন্তু এতিয়া চাওক, অনলাইনতোৰ কাপোৰটো বা টু যিয়ে বস্তু নিজকক কেতিয়াবা ডিফেক্টিভ আহে ন। আকৌ আমাক যদি এতিয়া এমাৰজেঞ্চিত বস্তু এটা লাগা হয় তেতিয়া আমি বস্তু টো দিলো বোলে, ভাল নাহিলে তেতিয়া আমাৰ পইচাটোও গ'ল আমাৰ বস ততো এনে গ'ল ন, ত' সেই হিচাপে অফলাইন কিনাটো বেছি ভাল আৰু।
অঁ সেইটোৱে। কেতিয়াবা এইটো টাইমত লাগে কিন্তু সেইটো টাইমত আহিও নাপায়। দি দিয়ে কিন্তু সেইটো টাইমেই কিন্তু সেইটো টাইমত আহি নাপায়, আমাৰ কিমান এটা লোকচান হৈ যায়। আকৌ আমি দোকানৰ পৰা আনিব লাগে কাপোৰযোৰ। পিন্ধিব লাগে সেনেকুৱা, বহুত প্ৰব্লেম হৈ যায় কেতিয়াবা আকৌ সেইটো।
তাকে না সেইটোৰ কাৰণে বস্তুটো সেয়া হয় এতিয়া, এতিয়া যদি আমি চাব যাওঁ আহ অফলাইনত বহুতখিনি বস্তু নাপায় হয় নে নহয়? এতিয়া আমি অনলাইন বহুত বাহিৰা বস্তুখিনি অৰ্ডাৰ কৰিব পাৰো বা পাব পাৰো এ তিয়া বহুত খোৱা বস্তু যেনেকুৱা অ ফ্ৰুটচ ব্ৰোটচ যে একজটিক ফ্ৰুটছবোৰ গুৱা ইয়াতে নাপায়। অফলাইন দোকানত নাপায়, অনলাইন বেছিকে পায়। কিন্তু সেইবোৰ বা কৰ' পৰা আহে, কেনেকে আহে সেইটো এটা কথা হ'ল ন।
অ সেইটোতো ফ্ৰেছ নাহিবও পাৰে বস্তুটো।
সেই
আমাকতো এনেকুৱা খা, কিছুমান দোকানত গ'লেতো আমাক এনেকুৱা অঁ সেইৰি দাদা আপুনি খাই চাওক বা মা মেম আপুনি খাই চাওক কেনেকুৱা কি মিঠা নে কিবা টেঙা, সেনেকুৱা খাই চাবলৈ দিয়ে কিন্তু অনলাইনত আমিতো সেইটো খাই চাই কিনে আনিব নোৱাৰোঁ ন'! আমাকতো ডাইৰেক্ট দি দিব বস্তুটো।
সেইটয়ে ন' এতিয়া অনলাইন আমাৰ আহিলে বেয়া আহিলে কিবা আহিলে আৰু অনলাইন বহুত ফ্ৰডো হয় ন' এতিয়া মই দেখিছো কৰবাত কিবা বোলে আইফোন অৰ্ডাৰ দিছে। কিবা বোলে চাৰ্ফৰ পেকেট এটা আহি পাইছে, পইচাও গ'ল চব গ'ল।
উম, উম। সেইটো বহুত হৈ আছে বহুত কেতিয়া ভাইৰেলো হৈছেচোন এইবিলাক নিউজবোৰ আৰু।
সেইটোয়ে সেইবোৰ হলে এতিয়া কথাটো বেয়া হৈ যায় ন' এইবোৰ ইমান ফ্ৰদ যদি চলে, তেতিয়া মানুহবোৰে অনলাইন দিয়াতকে অফলাইনতো বেছি বিশ্বাস কৰিব।
সেইটোৱে। মূল্যৰ তুলনা কৰিব নোৱাৰি আৰু অফলাইন
সেইটোতো হয়, সেইটোতো হয়, এতিয়া অনলাইন আমি এতিয়া অনলাইন মই বহুত বস্তু অনলাইন দিও। এতিয়াতো কিছুমান এনেকুৱা বস্তু থাকে যোনবোৰ অফলাইনত বহুত দাম লয় ন' অনলাইনত আমি কমত পাও চ' আমি অনলাইনত দিব বেছি ভাল পাওঁ কিন্তু, আমি এফালে যদি চাব যাওঁ পইচাটো আমি কেতিয়াবা সমানে দি আছো, কি আমি ডেলিভাৰী দিও ন' ডেলিভাৰী চাৰ্জটো দিও। সেইটোতো আমাৰ সমানে যাই আছে, বা অলপ চাগে বেচিয়ে যাই আছে ডেলিভাৰী দিলে।
অ', জি এছ টি লয় কিবা লয়, কেনেকুৱা কিবা কিবি লৈ থাকে আজিকালি। জি এছ টিৰ নামতে কিমানটা কি আহি যায় আজিকালি। তেনেকে আমাক কিমান লুটি আছে আমাক।
তাকে। ত' সেই বস্তুতটো চাবলগীয়া আৰু যে, কেনেকুৱা কি হৈ আছে আৰু জি এচ টি টোতো বাৰু অনলাইন অফলাইন দুটাতে লয়। অফলাইন এতিয়া আমি যদি কৰ'বাত খাব চাবলৈ গৈছো, তেতিয়া আমি কিবািবি টেক্ গুচাই দিব পাৰোঁ। কৈ কিনে কিন্তু, অনলাইন আমি
সেইটো সেইটো আমাৰতো মানে সেইটো আমাক দি দিছে, আৰু অধিকাৰটো দিছে কিন্তু আমি কৰিব নোৱাৰো সেই বস্তুটো যে, আমাকে উলতাকে কিবা কিবি কৈ দিব।
অ', সেইটো সেইটোতো হয়, এতিয়া আমি আমাৰ এনেকুৱা হয় যে, আমি যদি অ', কি কয় বাহিৰা কিবা অনলাইন আমি খোৱা বস্তু অৰ্ডাৰ দি আছোঁ। তাতেতো আমি জি এছ টি টি এছ টি ভৰিয়ে দিওঁ তাতেতো আম একো ৰাম দৰ্শন নকৰো যে, এইটো এনেকে কিয় আছে বা সেইটো সেনেকে কিয় দিছে।
সেইটোৱে সেইটোৱে। এ ক'ব গ'লে ন' দুইটাতে মানে সুবিধা আছে, দুইটাতে অসুবিধাও আছে সেনেকুৱা কথা। এতিয়া যাৰ যিটো ভাল লাগে সেইটোৱেই কৰিব লাগে আৰু এতিয়া আমাৰ কাৰণেতো ইমান অফলাইনটো সেই সহজ নহয় আৰু। যাতায়তৰো খৰচ কিমান যায় আৰু এনেকুৱা কথা। বস্তুটোও বিচাৰি নাপায় যিটো বস্তু লাগে সেনেকুৱা কথা।
তাকে সেইটোয়ে এতিয়া চাবলগীয়া ন'! দে দে পিছত পাতিম দে কথা উম।